হেল্ল'।
হেল্ল'।
অ' হেল্ল'।
অ' কি কৰি আছা?
এই এনেই আছোঁ ৰ'বা তোমাৰ। তুমি?
ময়ো এনেই আছোঁ ৰ'বা। বাকী ভাত পানী খালানে নাই?
এই ভাত পানী তোমাৰ দুপৰীয়া খালোঁ দিয়া। এতিয়া তোমাৰ চাহ পানী খোৱা নাই ৰ'বা এতিয়া। তুমি খাবানে নাই চাহ পানী এতিয়া?
খোৱা নাই ৰ'বা, তোমাৰ ছয় বাজিছেহে, ছয় বজাত তোমাৰ আন্ধাৰে নহয় ন' আজিকালি। আন্ধাৰ হ'লেহে তোমাৰ চাহ পানী খোৱা যা, খামা আৰু লাহে লাহে এতিয়া।
অ', সেইটো হয় দিয়াচোন। আজিকালি ক'ত দেৰিকে আন্ধাৰ হৈছোন, আজিকালি তোমাৰ ক'তনো ছয় বজাত আন্ধাৰ। সাতটামান বাজোতে তোমাৰ ভালদৰে আৰু আ-ৰাতি হয় আৰু ক'বলৈ গ'লে।
অ' তাকে। পিছে মই এটা কথা ভাবি আছিলোঁহে মানে গুৰুত ত্বপূৰ্ণ কথাই দিয়াচুন। ভাবি আছিলোঁ মই মানে, মনতে ভাবি আছিলোঁ কাকো কোৱা নাযায় সেনেকুৱা কথাবোৰ। এ, তোমাক ফোন কৰিলোঁ, তোমাৰ লগতে সেই বিষয়ে অলপমান আলোচনা কৰোঁ তুমি কেনেকুৱা ধৰণৰ মতামত ৰাষাহীৰ ওপৰত।
অ' কোৱাচোন কি বা কথা।
এতিয়া আ, মানে আজিকালি সময়টোত তুমি যিবিলাক সামাজিক মাধ্যম ন' তাতে তুমি পুৰুষ আৰু যিটো মহিলাৰ পাৰ্থক্য ন'। সেইটো মানেটো লক্ষ্য কৰিবাই ন' মানে এনেকুৱা হয় যদি এটা পুৰুষৰ ওপৰত কিবা কোনোবাই কয় তেনেহ'লে অ' মানে বহুত মহিলাই একেলগে আক্ৰমণ কৰিব খোজে যদি পুৰুষজনৰ ভুল নাথাকে ত' সেনেকুৱা ধৰণৰ কথা কিছুমানে আৰু মই ভাবি আছিলোঁ ধৰা মানে কি পুৰুষ আৰু মহিলাটো জীৱনৰ এ মানে জীৱনটোতো এখন সমাজতে সমানে পাৰ কৰে ন' একে অভিজ্ঞতাৰ মাজেৰে। ধৰা হয়তো সৰুৰে পৰা দুয়োৰে ওপৰত অলপ বেলেগ বেলেগ আশা কি ৰাখেই মানুহে। কিন্তু তোমাৰ কোনে কি কৰিব লাগিব, ধৰা কেনেদৰে আচৰণ কৰিব লাগিব, এইবোৰ বিষয়তো সমাজে পৃথক ধৰণে চায়ে আহে সৰুৰে পৰা। কিন্তু এই তাৰ ফলত কিছুমান সমস্যয়াৰ সৃষ্টি হোৱা বুলি তুমি ভাবা নেকি বা তুমি এই বিষয়ে কি অনুভৱ কৰা যিটো পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য ত' সেই বিষয়ে কিবা ক'বা নেকি তুমি?
ক'বলৈতো তোমাৰ এতিয়া কিনো ক'ম আৰু আজিকালিতো তুমি দেখিবাই তুমি সমাজিক মাধ্যমত গোটেবিলাকৰ বিষয়ে, মানে এটাই আনটো লিংগক মানে মানে যিটো বেয়া পায় বা যি তোমাৰ দেখিব নোৱাৰা হৈছে দিনক দিনে। সেইটো তোমাৰ এটা ডাঙৰ চিন্তনীয় বিষয় হৈছে আৰু মানে ধৰি লোৱা আজিকালি যিটো ছোৱালীবিলাকে ল'ৰা মানুহক বেয়া পায়, বা ল'ৰা মানুহে ছোৱালীবিলাক মানুহক বেয়া পায়, ত' এনেকুৱা হৈ থাকিলেচোন এটা সময়ত তোমাৰ যিটো এটা আমাৰ যিটো এটা ক'বলৈ গ'লেতো বৈজ্ঞানিকভাৱে বা তোমাৰ এটা আগৰ পূৰ্ব জন্মৰ পৰাই চলি আছে। যিটো ল'ৰা আৰু ছোৱালী নিৰ্ভশে একেলগে থকা এখন সমাজ। য'ত তোমাৰ ল'ৰা, ছোৱালীৰ প্ৰত্যেকটোৰে দায়ত্ব বেলেগ বেলেগ। সেনেকুৱা নহ'লেচোন তুমাৰ আমাৰ সমাজখন আগ-আগবাঢ় নাবাঢ়িবই তোমাৰ। আমাৰ যিটো অ', মানুহ চাওক, মানুহ জন্ম লছে যিহেতু মানুহতো মৰিবই। ত' যদিন মানুহ মৰিব মৰিব ত' মানুহ মৰিবতো ঠিকেই, কিন্তু জন্মই নহয় যে আৰু নতুনকে, তেতিয়াহ'লে চোন আমাৰ মানুহৰ সংখ্যা পৃথিৱীত কমি যাবচোন। ত' সেয়ে আৰু মই ভাবোঁ যে অ', মই অনুভৱ কৰোঁ আৰু। মানে কেতিয়াবা ধৰি লোৱা মানে বাহিৰৰ পৰা মানে সকলো একে যেন লাগে ন এইবিলাক কথা। কিন্তুমাৰ যিবিলাক বাস্তৱ আছে, এই বাস্তৱত তোমাৰ মানে এনেকুৱা লাগে মানে প্ৰত্যেকৰে কিবাটা নিজা নিজা কিবা হলও এট এটা সমস্যা আছে যাৰ, সেনেকুৱা আৰু। মানে ধৰি লোৱা তোমাৰ মানে বহু সময়ত তে আৰু, কেৱল মানে নিজৰ যিকখিনি সমস্যা আছে সমস্যাখিনিে আমি দেখোঁ ন? কিন্তু ধৰি লোৱা এই আনজনৰ আৰু জীৱনৰ যিবিলাক কষ্ট, সেই কষ্টবোৰাক আমি বুজিবলৈ চেষ্টাই নকৰো তোমাৰ। ত', সেইবিলাক কাৰণে চাগে আমি এজনে আনজনৰ প্ৰতি যিটো ঘৃণা ভাৱ আহিছে সেইটোও আহিব পাৰে। বা তোমাৰ আমি যেনেকৈ মহিলাক ভাবোঁ বা আমি যেনেকৈ ছোৱালীক ভাবোঁ, ছোৱালীয়েও আমাক সনেকৈ বেয়া নাভাবে। ত' সেইকাৰণে চাগে কিবা এটা মানে দুটা লিংগৰ মাজতো, দুটা জেণ্ডাৰৰ মাজত আমাৰ কিয় মানে এটা ভেদাভেদ দেখা দিছে আৰু। বাকী তুমি কি কোৱা আৰু ইয়াৰ ওপৰত কিবা কোৱাচোন আৰু তুমি অলপ।
অ', সেইটোতো হয়ে বাৰু কিন্তু তাৰ পিছত তোমাৰ সমাজত মানে এই দুটা যি তুমি কথা ক'লা মহিলা আৰু পুৰুষৰ সকলোৰে মানে দায়িত্ববোৰ মানে আগৰ পৰা এনেকুৱা ধৰণে ভগাই দিয়াৰ দৰে আছে। মানে এতিয়া তুমি ধৰা যদি উদাহৰণ স্বৰূপে কয়, এতিয়া বহু পুৰুষৰ ওপৰত এতিয়া পৰিয়ালৰ আৰ্থিক দায়িত্ব ন, চবে ভাবে যে ল'ৰা জন্ম হ'লে তেওঁ পৰিয়ালটোৰ আৰ্থিক দায়িত্বটো চম্ভালি ল'ব। চাকৰি বা উপাৰ্জন হওঁক বা পৰিয়ালৰ ভৱিষ্যতক লৈ বহু সময়ত মানে তেওঁলোকে আৰু যিবিলাক পুৰুষ থাকে তেওঁলোকে নীৰৱে চিন্তা কৰিবলগীয়া হয় আৰু, আনহতে তোমাৰ বহু মহিলাই এতিয়া উম, মানে মহিলাবিলাকক কি কোৱা হয় তোমালোকেতো বিয়া হৈ যাব লাগিব বা ঘৰৰ দায়িত্ব বা কৰ্ম জীৱন বা, সেইবিলাকে চাব লাগিব আৰু। ত' এই-এইবোৰ যিবিলাক কথা নাই, এইবোৰ সহজ কাম নহয় কিন্তু একেবাৰে। কাৰণ তুমি আজি এতিয়াটো বৰ্তমান সময়ত কথা ক'ব গ'লে, বৰ্তমান সময়ত যদি পৰিস্থিতি চোৱা আজিকালিটো তোমাৰ বহীতো যিবিলাক মহিলা আছে ন, তেওঁলোকে তোমাৰ বাহিৰৰ কাম কৰাৰ লগতে ঘৰৰো সমানে দায়িত্ব পালন কৰি আহে। ত', এই ক্ষেত্ৰত মানিব লাগিব যে মহিলাসকলেও পৰি থকা নাই, মানে আগৰ যিবিলাক নীতি নিয়ম আছিল সমাজত পুৰুষ আৰু মহিলা একে নহয়। বা সমান স্তৰৰ হ'ব নালাগে। সেই স-সেই কথাবোৰ মানে এতিয়া, মানে সমাজত তুমি দেখিবলৈ নোপোৱা সাধাৰণতে। আৰু যে তুমি এতিয়া বহু পুৰুষৰ কথা ক'ব গ'লে, এতিয়া তেওঁলোকে ঘৰৰ কামতো সক্ৰিয় ভাৱে সহায় কৰিবলৈ আৰম্ভ কৰিছে। সেইবিলাকো দেখা পাবা, কেৱল মানে আ', টকা উপাৰ্জন কৰিব লাগিব, বা কাম কৰিব লাগিব সেনেকুৱা নহয়, ঘৰুৱা কামতো তেওঁলোকে সঁহাৰি জনায়। মানে এই পৰিৱৰ্তন যিবিলাক হৈ আছে ন সমাজত, সেইবিলাক কিন্তু বৰ ইতিবাচক পৰিৱৰ্তন দেই। কাৰণ দায়িত্ব কেৱল এজনৰ নহয়টো, পৰিয়ালৰ সকলো মাজতে ভাগ বতৰা হ'লেহে তোমাৰ সকলোৰে ওপৰত যিবিলাক চাপ থাকে, সেইটো কমি যাব। এতিয়া ধৰা এটা পৰিয়ালত দুজন ল'ৰা বা ছোৱালী আছে। সেই দুজনে এজন ছোৱালী এজন ল'ৰা। এতিয়া দুয়োজনে যদি সমানে কাম কৰাৰ দায়িত্ব ধৰা পইচা উপাৰ্জন কৰাৰ দায়িত্বই হওঁক বা ঘৰত কাম কৰাৰ দায়িত্বই হওঁক, সমানে যদি ভগাই লয় তেনেহ'লে তোমাৰ সেই যিটো মানসিক চাপ দুটা থাকে সেইটো কমি যাব। আনহাতে যদি সেই ল'ৰাজনে কেৱল পইচাৰ দায়িত্বটো চম্ভালে আৰু ছোৱালীজনক ঘৰৰ কাম, তেনেহ'লে তোমাৰ সদায়, সদায় ছোৱালীজনী ঘৰৰ কামটো কৰি হয়টো আমনি লাগিব পাৰে বা ভাবিব পাৰে যে আ ঘৰৰ কাম কৰিনো মোৰ কি লাভ আছে। সেনেকুৱা ধৰণৰ কথা বা ল'ৰাজনে ভাবিব পাৰে যে আ টকা উপাৰ্জন কৰা, নকৰিলে টো মোৰ কামেই নাই একো টকা উপাৰ্জন কৰাটোৱে একমাত্ৰ কাম, বা টকা উপাৰ্জন যদি নকৰোঁ হয়তো পৰিয়ালৰ মানুহে মোক একো বুলি নাভাবিব, হেনেকুৱা ধৰণৰ চিন্তাধাৰাও আহি যায়। ত' এই যিবিলাক অ কাম ন, বৰ্তমান সময়ত যিবিলাক কাম আছে, সেই কাম বোৰ আমি অ', ভাগ বতৰা যিহেতু কৰা আৰম্ভ হৈছে হে ভাগ বতৰা কৰাৰ যিটো পৰিবৰ্তন সেই পৰিবৰ্তনটো কিন্তু চলি যাব লাগে। এতিয়াও তোমাৰ বহুতো যিবিলাক উম' আগৰ যুগৰ মানুহ আছে বা আগৰ দিনৰ মানুহ আছে, তেওঁলোকে কয় যে তোমাৰ ছোৱালী মানুহৰ এইবোৰ কাম নহয়, বা ল'ৰা মানুহে এইবোৰ কাম নহয়। ত' এনেকুৱা ধৰণৰ কথা যিবিলাক আছে সেইবোৰ যিকেইজন মানুহে কয় সেইবিলাকৰো তোমাৰ ধৰা চিন্ত ধাৰাটো পৰিবৰ্তন কৰিবলৈ আমি চেষ্টা কৰিব লাগে বা পৰিৱৰ্তন কৰা সময় আহি পৰিছে। কাৰণ এতিয়া তোমাৰ যদি সমাজ এখনত ওলাই যোৱা, সমাজ এখনত কোনোৱে কম নহয়। ল'ৰাই হওঁক বা ছোৱালীয়ে হওঁক, এতিয়া ল'ৰা এজনে যিমান ডাঙৰ তোমাৰ ওখ পদবীত থাকে, আজিকালি দেখা পায় যে ছোৱালী বিলাকে সিমান ওখ পদতি পদবীতে থাকে, হয়তো তাতকৈ ওপৰত থকাও দেখা পাবা। ত' সেইকাৰণে আমি ধৰা লিংগ বৈষম্য় কৰিব নালাগে ল'ৰা ছোৱালী বুলি পাৰ্থক্যটো ৰাখিব নালাগে। আগতেটো তোমাৰ জানাই পৰিয়ালত ল'ৰা জন্ম হলে বা ছোৱালী জন্ম হলে কেনেকুৱা ধৰণৰ কথা কৈছিল, সেইটোতো সেইবিষয়ে তুমি কিবা ক'বা নেকি?
বৈষম্যতটোৰ ক'বলৈ গ'লেতো বহুত আছে দিয়া মানে আমাৰ সমাজেই ইমান বাহান কৰিছে আৰু সমানে মানে সমাজ আমাৰ বহুত জঢ়িত হৈছে এইবিলাক সমস্যাৰ সৃষ্টি কৰাত মানে। এ ধৰি লোৱা আমাৰ সমাজে আৰু পুৰুষ যিটো মহিলা, পুৰুষ মহিলাৰ যিটো কাম সেইটো মানে ভগাই দিছে। মানে মহিলাসকলে তুমি কলাই অকল কেৱাৰ ঘৰৰ কামেই কৰিব পুৰুষসকলে অকল বাহিৰত যাই কিনে টকা ইনকামে কৰিব মানে এনেকুৱা মানে এটা সমাজে ভাগ কৰি দিছে। সেইটো মোৰ মতে নহয় আৰু মানে দুয়োটা সমান, সমান হ'ব লাগে আৰু মানে ধৰি লোৱা অ'। আৰু ধৰি লোৱা মহিলাজনীয়ে তোমাৰ একো কাম নাপালে এইটো সেইজনে পিছত ঘৰৰ কামবোৰ চালে ত ল-মানে আৰু যিটো পুৰুষ আছে, পুৰুষজনে তোমাৰ বাহিৰৰ কামবোৰ চালে। ত' ধৰি লোৱা, এনেকুৱা আৰু ধৰি লোৱা কেতিয়াবা তোমাৰ, পুৰুষজনেও তোমাক ঘৰৰ কামত কিছুমান সহায় কৰি দিলে বাছ বা তোমাৰ ধৰি লোৱা যিবিলাক মহিলা আছে, মহিলা বিলাকে তোমাক কৰবাত ফুৰাবলৈ লৈ গ'ল বা এনেকুৱা আৰু ভাল ব্যৱহাৰ কৰে যাতে। এনেকুৱা নহয় যে তুমি জালে বহুত দেখিবলৈ মানে ধৰি লোৱা কাম নকৰা বাবে আৰু মহিলাসকলক কিমান গালি পাৰে যিহেতু ঘৰতে পৰি এতিয়া ঘৰতে এনেকৈ থাকিব লাগিব, একো কামৰ নহয় তই। তই এনেকুৱা মূৰ্খ হয়, কিবা হয়। আৰু বিশেষকে তোমাৰ যিটো তোমাৰ এ আমাৰ আগৰ মানে আমাৰ মা দেউতাৰ যিটো যিটো যুগ আছে বা আমাৰ মা দেউতাৰ যি জেনেৰেচন আছে সেই সেই জেনেৰেশ্যনত সেই বহুত হয় আৰু সেইটো কথা কাৰণ আমাৰ বেছিভাগ মা-দেউতা আমাৰ বয়সৰ ল'ৰা-ছোৱালীবোৰৰ বেছিভাগ মা-দেউতা কি হয় মানে মাতো তোমাৰ ঘৰত ঘৰতে থাকে ত দেউতাই বাহিৰলৈ কাম কৰিবলৈ যায় সেনেকুৱা তো এনেকুৱা বহুত মই দেখিছোঁ বেলেগতো তোমাৰ এনেকুৱা আৰু ত'সেইবিলাক আৰু সেইবিলাক তোমাৰ সমস্যা বহুত হয় তোমাৰ সমাজে যিটো বৈষম্য সৃষ্টি কৰিছে যে ছোৱালী এইটো কৰিব, ল'ৰাই এইটো কৰিব ত' এইটো তোমাৰ এনেকুৱা আৰু আৰু তোমাৰ ধৰি লোৱা আগতে যিটো অভাৰ এটা সমস্যা আছিল এই ধৰি লোৱা যিটো ছোৱালী জন্ম হলে তোমাৰ যে মানুহে তোমাৰ
এ আৰু বেয়া পায় বা ছোৱালীকে জন্মহৈছে বা বহুতে ছোৱালী বিলাকক এনেকে জন্ম পালে তোমাৰ মানে বহুতে মাৰিও পেলাইছে, ত সেইবিলাক বহুত কাম কৰিছে, ত তুমি কি ভাবা সেই এইটো? অলপ কোৱাঁচোন তুমি ছোৱালীৰ মানে যিটো জন্ম হোৱাৰ যিটো মানে আগতে আৰু এতিয়াও বাৰু মানুহে ছোৱালীক লক্ষণ বুলি ভাবে বা এতিয়াও মানে কিছুমান মানুহ আছে আৰু যাৰ মেণ্টেলিটিটো বেয়া আৰু তেওঁলোকে এতিয়া ছোৱালী বিলাক জন্মহলে কিবা কুলক্ষণি বুলি ভাবে, কিন্তু আগতেটো এইটো বহুত আছিল এতিয়া যিহেতু প্ৰভাৱ কমিছে ত' তাৰে ওপৰত কিবা কবা নেকি তুমি?
এয়া প্ৰভাৱ নথকাৰ তোমাৰ কাৰণো আছে দিয়চোন কাৰণ এতিয়া তোমাৰ মানুহ বিলাক শিক্ষিত হৈছে এনেকুৱা কোনো ভেদা ভেদ নাই ন যে ল'ৰা জন্ম হব বা ছোৱালী জন্ম হব এতিয়া মানে মা এতিয়া তুমি দেখিবা বেছিভাগ পৰিয়ালত এনেকুৱা হয় যে ছোৱালী জন্ম হলে বেছি ভাল পায় সেইটো বাৰু ধৰা নিজৰ নিজৰ কথা আৰু ল'ৰা জন্ম হয় কাৰণ সেইটোতো ভগৱানে দিব তোমাক ল'ৰা বা ছোৱালী কিন্তু মানুহৰ কথাটো কৈছো আৰু আগতে সেই চিন্তা ধাৰাটো আছিল যে ধৰা যদি ছোৱা ছোৱালী জন্ম হলে আৰু তেতিয়াহলে তোমাৰ তে তোমাৰ ছোৱালীজনীৰ মাক-দেউতাকক গালি দিয়া হৈছিল যে তহঁতে কি কৰিছ কি কৰা নাই সেনেকুৱা ধৰণৰ কিন্তু বৰ্তমান সময়ত সেইবিলাক সমস্যা নোহোৱা হৈছে কাৰণ সমাজখনো আমাৰ শিক্ষিত হৈছে তো শিক্ষিত সমাজত সেনেকুৱা ধৰণৰ সমস্যা দেখা দিলে অলপ লাজৰো বিষয় দিয়াচোন ক'বলে গ'লে বাকী এই বিষয়ৰ পিছত কেতিয়াবা কথা পাতিম দিয়া নহলে ৰাখিছো এতিয়া
অ হ'ব দিয়া